অ শুনিছে এতিয়া।
টো কি খবৰ ভালনে।
অ ভাল দিয়ক আপোনাৰ ভাল।
কি কৰি আছা এতিয়া।
এই মই ঘৰলে যাবলৈ কাৰণে কাপোৰ কানি অলপ ঠিক কৰিবলৈ ওলাইছিলো?
হয় হয় নেকি অ আজি যাবাগৈ মানে।
যামগে মানে আকৌ আহিব লাগিব তিন। দিন মৰ কাৰণে যাওঁ আৰু।
হয় নেকি।
এই মই মানে আমাৰ ইয়াতে।
গৰমত অহা যোৱা কৰি থাকিলে। দিগদাৰ হয়।
হয় বাৰু এই সন্ধিয়া সময়ত যাম এই মানে মোৰ মাৰ ঘৰত থকা কাৰণ আছে ওচৰতে মানে মাটি অলপ কিনি ঘৰ বনাই আছো।
হয় নেকি কিহে কৈছা।
হা
ঠিকে কৈছা বোলো আৰু আজিকালি। আজিকালি মাটি পোৱাই নাযায়। এতিয়া পাইছে? আচছা যে কিমানত কিনিলা।
ঐ কিমানত মানে, দেউতাই দিছে আৰু চাই কৰি। তেখেতে এইবিলাক মাটি বাৰীৰ মানে এইবিলাক কৰিয়ে থাকে কামবোৰ।
অহ, হয় নেকি?
কৰি দিলে আৰু আমাৰ এখেতে কৰিছে আৰু। এ এতিয়া তাতে বনাই কৰি আছো। মৃষ্টী-সৃষ্টি আহি থাকে যে সেইকাৰণে বো অহা-যোৱা কৰি থাকাতো শাহু মায়ে ইয়াতে থাকিব দিলে। কেইদিনমান।
অহ ঠিকে আছে, ভালে-ভালে কৰিছে।
উম।
নিজৰ কাম নিজে চাই খোৱাত বেছি ভাল। এতিয়া মি এে এটা হেৰি ডিজাইনত কৰিব, তুমি টা ডিজাইন দিবা। এতিয়া মানে সেইটো নিজে চাই ডিজাইন দিলে ভাল আৰু।
অহ সেইটোৱে।
তুমি ফোন মাৰিছিলা। অহ, খালো আউ। তুমি ফোন মাৰিছিলা। মানুহজনে কৈছে মোৰ পাই স্কুলত গৈছিলো আজি অহ, আজি মানে এজনৰ স্কুলত প্ৰীতি ভোজন কৰিছিল যে। চব গাৰ্জেনটোকে লৰা উম। মাতিছে, ল'ৰা ছোৱালী হুপা আহিছে, গাৰ্জেন বিলাকো আহিছে, ফটো মাৰি বোলে হেৰি উৱা হেৰিত হোৱাটছপত দিব লাগে বোলে। স্কুলৰ গ্ৰুপ আছে যে, তাত দিব লাগে। অহ দিব ফটো মাতিব লাগে সেইবিলাক কামতে আগৰ লাগে আহি লৈ টোপনি মাৰ লৈয়ে বহুত তৰা তৰি হৈছে মানে। ৰ-ৰঙালাও, ৰঙালাও, মটৰ ছয়াবিন আৰু এ দালি কবা বনাব লগা হ'ল তাত। পিছত আকৌ কণীৰ বনাইছো, মানুহৰ গাৰ্জেন পঞ্চল্লিশটা লৰা ছোৱালী, পঞ্চচল্লিশটা গাৰ্জেন কিমান হব গাৰ্জেন? একদম গিলাচ সজোৱা ডিছ সজোৱা একদম হা
হাহাকাৰ হৈ গৈছে আৰু
একোবাৰ বহুত কষ্ট হৈছে বোলো সেইয় আহিলে অকণমান আৰাম কৰিলো আৰাম কৰি লৈ মানুহজনে ক'লে হে তুমি ুোনমা বুলি ভও পুনৰামাই আহ আহো যাবা মাৰিলে সেইটো
হে খবৰ এটা বোলো লওঁ কি কৰিছে মেলিছে দুপৰীয়া মই আজি হেৰি খালো এই মাছৰ কণী ভাজি বনাইছিলে মায়ে
হয় নক
অ সেয়া খাই ভাল লাগে আকৌ ভাজি হেৰি কৰে মানে মাছৰ কণীটো প্ৰথমতে মানে ম হেৰি তে তেল চেল দি কৰি পিঁয়াজটো ভাজে
অ আগে পিয়াজটো ভাজি লয় তেতিয়া কণীৰটো দিয়া মানে আৰু
অ তাৰ পিছত মাছৰ কণী খিনি দি বিলাহী দিয়া যায়
অ বিলাহীও দিয়া নকি আমি অ বিলাহী আমি অকৌ বিলাহী দি খাই পোৱা নাই
খাবচোন ভাল লাগে খাই উম তেল অলপ সৰহকে দিব লাগে আৰু অ সেই তেল অলপ সৰহকে দিব লাগে আৰু তেনেকেই খাব লাগে
অ তেল কণী কণী মাছৰ কণীত আকৌ তেলটো দিলেহে বেছি ভাল লাগে উ শুকান হৈ থাকিলে ভাল নালাগে নহয় খাই ভাল নালাগে আৰু আমি সেয়া খাম লোকচান হব বুলি ল'ৰা ছোৱালী খাই নহয় ল'ৰা ছোৱালীয়ে আকৌ তেলত ভাজি ভাল
হয় দিয়ক সে আছ আকৌ মাছৰ পেটু ভাজি বনালে
হয় পেটুতো কেনেকে বনোৱা
পেটো উম মানে বেঙেনা দিও বনাব পাৰি ভাতেদিও বনাব পাৰি পেটু খিনি ভালকে ধুই ল'ব পেলাব লাগে আৰু নহলে এই পিঠটো থাকে যে, পিঠটো
অ, হেৰি সেইটোতো বেঙেনা দি বনালে তিতা নালাগে নেকি?
নাই নালাগে, পেটুটোত যে থাকে পিঠটো পিঠটো যদি ভাগি যায়, তেতিয়া তিতা তিতা লাগিব, যদি পিঠটো সাৱধানে আঁতৰাই দিয়া যায় তেতিয়া তিতা নালাগে আৰু বেঙেনা হয়নে আপুনি সৰু-সৰুকে কাটি ল'লে, আলু অলপো দিলে, দিয়ে যদি খাই যদি
ঠিকে আছে, আমি আকৌ সেনেকে এদিনো-এদিনো খাই পোৱা নাই, আৰু পেটতো হেৰি কৰো নে পিয়াঁজ দি কেনে ভাজি খাওঁ, এনে বেগ বেঙেনা, আলু দি সেনেকে খাই পোৱা নাই। বাও
অ, ভাতে দি ভাজেনে, নাভাজে পেটু? ভাতে দি ভাজেনে, নাভাজে পেটুটো? অ সেনেকে পেটুতো আৰু প্ৰথমতে পিয়াজ জলকীয়া দি ভাজি ল'ব লাগে আৰু, তাৰ পিছত বেঙেনা দি ভাজি-ভাজিলে বেঙেনা দিব ভা ভাতেদি ভাজিলে ভাতকেইটাৰ ওপৰতে দি দিব, আৰু নহৰু কেফোটামান হেৰি কৰি দি, থেতালি দিব লাগে। আৰু সেয়াই আৰু
অ নহৰু কি ভাতৰ ওপৰত দিব লাগে?
মানে, আপুনি হে কেৰাহিত তেলটো দিব তেলটো দিয়াৰ পিছত, আপুনি যে হেৰি কৰিব, পেটুতো দিব, পিঁয়াজ দিব, ভাজি থাকিব হয় নিমখ, হালধি দি
উম
শুনিছে? অ, তাৰ পাছতে মানে আপুনি সেই পেটুখিনি যেতিয়া মানে কেঁচাটো আঁতৰি যাব, ভালকে সিজিব তাৰ পাছতে আপুনি তাত ভাত দি দিব, ভাত দি পেলাই সেয়াই হালধি, চালধি দি এনেকে লৰাই-বকৰাই থাকিব।
অ, সেনেকে মানে ভাজি খাই-খাই আও, মই বোলো এনেই ভাত বনালে সেনেকে ওপৰত দিয়া নেকি বুজি পোৱা নাই যে, সেইটো কাৰণে আকৌ সুধিছো। অ, ভাত দি, ভাত ভাজি কেনেকে এনে পিয়াজ দি এনেকে ভাত ভাজি খোৱা যায় নহয়, সেই
অ-অ, উম, সেই মানে অ, মাছৰ পেটুটো দি মানে সেয়া ভাত কেইটাও দি খাব পাৰি আৰু।
অ এনে হেৰি মানিমুনি খোৱা নাই নোখোৱা মানিমুনি আমি খাও ধুই হেৰি কৰ। ন ভালকে ধুই মেলি এনে হেৰি ধৰি লওক কেঁচা খাব লাগে। হে পিয়াজ নহৰু কাটি দি। তেতিয়া হেৰি অ শুননিত হেৰি পিচি পেলাই তে সেনেকে খাম অ তাৰপিছত আলুৰ লগত আলু ভাজি দি খাওঁ তোমালোকে সেনেকে
অ খাই খাই আমাৰ আমক খাওঁ যেনিবা অ আমাৰ পথাৰতে আছে নহয় মানিমুনি একে বহুত একেবাৰে আমাৰ পথাৰৰ ফালে মানিমুনি পাবলৈ বহুত।
অ আমাৰ ইয়াতো বহুত পোৱা যায় অ ঔটেঙা ঔটেঙা মাছেদি খোৱা নে নোখোৱা?
খাওঁ খাওঁ ঔটেঙা মাছ বিলাহী ঔটেঙা সেয়া প্ৰথমতে। মাছৰ তৰকাৰী খন কৰিয়ে থাকে তাৰ পিছত ঔ টেঙাো বাকলিটো আঁতৰাই থাক
থেঠালি লৈ তেতিয়া দিয়া মানে আমিও সেনে দিওঁ বাৰু আমি কি কৰো ভাতৰ ওপৰত দিওঁ দিলে সি। য যায়ছে সিজি গলে তেতিয়া সেনেকে দিওঁ আৰু কেতিয়াবা টুকুৰ টুকুৰ। কৰি কাটি দিও দিওঁ সৰু সৰুকে তেতিয়া মানে চবাই
পেলাই থেতালি দিয়ে নহ'লে অ সেইটোৱে আমাৰো থেতালি দিয়ে নহ'লে মানে হেৰি কৰে বইল কৰি লয় আমাৰ
অ বইল কৰি বইল কৰি লোৱা যায় বাৰু মই কি কওঁ কেতিয়াবা আ কোকাৰত দি লওঁ দুটা তিনিটা চ মাৰি লওঁ চিটি মাৰি ললে একেলগে আ হৈ যায় হয়। খাব কাৰণে হয় খাবৰ কাৰণেও তেতিয়া অকণমান মাছখিনিও ইমান টেঙা টেঙা লাগে খাই ভাল লাগে।
অ আমাৰ ভাতত দিয়া নাই যেনিবা আজিলৈকে। খাই চাব লাগিব ৰ'ব ভাল লাগে চাগে অ, উম উ খাব লাগিব ৰব হেই এইবিলাক ঘৰুৱা বস্তু খাঁও আৰু।
চাতনি কৰি খোৱা নে নোখোৱা? পদিনা
খাও খাও,, পদিনা বৰ ভাল লাগে খাই আমৰ লগত চাটনি কিবা চাটনি,, উম।
বিশেষকে দুপৰীয়া সময়তহে চাটনি দালি লগত চাটনিৰ লগত খাই বহুত ভাল লাগে ভাতকেইটা,, পদিনা খিনি মানে আমি কি ক ভালকে পিচি লৈ নহৰো জলকীয়া চব পিচি লওঁ পিচি লৈ তাৰ পিছত নেমু ৰখ অকন অকণমান দে নেমু ৰস অকনমান দিলে মানে অকণমান হেৰিতো যাই গৈ আৰু টেঙাটো দিলে ভাল লাগে। খাই মানে, তোমালোকে কেনেকে খোৱা?
আমাৰ তেনেকে পদিনাৰ লগত আৰু কিবা কিবি দিয়ে আৰু। পদিনা দিব তাৰ পাছত আকৌ ক এনেকে কিবা এটা টেঙা এটা বোলে আম থাকিলে কেঁচা আম দিয়ে।
আমি আম দি খাই পোৱা নাই নেমুৰ ৰস চেপি দি খাই পাইছো আম দি খাই কোৱা নাই বাও
কেঁচা আমৰ লগত পদিনা নিমখ জলকীয়া আদি খাই বৰ ভাল লাগে খাই চাতনি
অ আমি এদিনো খাই পোৱা নাই খাব লাগিব আৰু তোমাৰ তাৰ পৰা আজি তোমাৰ তাপা আজি তিনটা টিপছ শিকিলো দিয়া,, অ
মুঠত আপুনি দালি ভাতৰ লগত ত বোলে একো যদি শাক চব্জি নাথাকেও কেতিয়াবা মানে বনাব বোলো মন নাযায় ন
অ বনাব মন নাযায়।
অ কে তেতিয়া আপুনি দালি ভাত আৰু এই পদিনাৰ লগত আম থাকিলে আমৰ চাতনি চাতনিটো বনা ল'ব। আম দিব পদিনা দিব তাৰপিছত নিমখ জলকীয়া হৈ গ'ল চাটনি বনাব আৰু পানী অকমান দিব আহ কেঁচা জলকীয়া নহয় নহয় কেঁচা জলকীয়া দিওঁ কেঁচা জলকীয়া সোৱাদটোৱে ভাল লাগে বেছি।
অ আৰু নহৰু-নহৰু দিয়া।
নহৰু নিদিওঁ, আদা দিলে দিওঁ আৰু অকনমান নহৰু নিদিওঁ।
অ আদা-আদা আমি আকৌ নহৰুতো দিওঁ মানে।
অ, হেই দিবলৈ মন গলে দিব পাৰি আৰু মানে।
অ, ভাল নাপায়
অ, অ সেইটো
মানুহজনৰ মানে হেৰী অহ হাই প্ৰেচাৰ আছে যে, নহৰুতটো দিলে মানে ভাল পায় খাই আৰু। নহৰু বোলে খাব লাগে প্ৰেছাৰত।
অ এ মাংসই চাংঘই নহৰু দিয়া যায় আৰু এনেকে গোটা গোটাকে ছাগলী মাংসত।
অ আমি আকৌ ছাগলী মাংসটো নেখাওঁ। ব্ৰইলাৰটোহে, ছাগলী মানে মই মানে চব খাওঁ, এতিয়া এ ঘৰত ছোৱালী কিজনীয়ে নাখায় যে। সেইটো কাৰণে আনিব টান পাওঁ। মানুহজনো নাখায় মই অকল হে আৰু
হয়। উম, এ আমাৰ দেউতাও ছাগলী মাংস বৰ বেছি তেনেকে নাখায়, আমাৰ কাৰণেহে আনাযায়। ছাগলি মাংস আনিলেও।
আমি আকৌ বেছি ব্যৱহাৰ কৰো ব্ৰইলাৰটো আৰু হেৰিটো, চন্দা মাছ
অহ
সেই চন্দা মাছটোহে ব্যৱহাৰ
অ আমাৰ আকৌ লোকেল মুৰ্গী ব্ৰইলাৰ, বৰালি মাছ,
আমাৰ আকৌ লোক লোকেল মুৰ্গীটো সিহঁত কেইজনীয়ে খাব ন আমাক কণী ব্ৰইলাৰ আৰু সে চন্দা মাছটোহে বেছি চলে আৰু।
লোকেল মুৰ্গীটো খাব লাগে আচলতে লোকেল মুৰ্গীৰ মানে জোলটোত এটা শক্তিথাকে বুলি কয় যে।
অ হয় লোকেল মুৰ্গী খালে ৰঙা কৰি সেনেকে খাব নালাগে অকমান হেৰি মচলা-চছলা দি কেনে অকমান হেৰি জোল টাইপ কৰি খাব লাগে। তেতিয়াহে ভাল। এতিয়া হব আৰু নেকি? এতিয়া কাম অলপমান আছে কৰি লওঁ হ'ব দিয়া এতিয়া।
অ হ'ব দিয়ক।